হেল্ল',
অ, ভাইটি ফিল্ডত আহিছা নেকি তুমি?
অ, মই ফিল্ডত আহিছিলোঁ।
ফিল্ডত মানুহবোৰ আহিছেনে নাই আৰু?
ফিল্ডত মানুহ ইমান আহা নাই দুই, তিনিজন আহিছে।
ছোৱালীবোৰ আহিছে?
অ, ছোৱালীবোৰ আহিছে চাৰিজন মান।
অ, তোমালোকে ল'ৰাবোৰ কেইজন আছা?
ল'ৰা আমি আছো তিনিজন।
অ, আহিব পিছত না?
আহিব -আহিব অলপ দেৰিকে আহিব নহয়।
মই যাম বুলি ভাবি আছো এতিয়া ফিল্ডত যাম বুলি।
অ, আহা-আহা।
অ, মানুহ নহ'লে যাইও ভাল নালাগে না মানুহ গৈ
অ', অ', মান
হেল্ল', হেল্ল', কাটা গেল নিকি তৰ? হেল্ল', হেল্ল', অ', অ', হয় দিয়া অ,